ক'তবা গৈ আছে নেকি?
নাই এ আমি কিবা বনাই আছে।
হা?
কিবা বনাই আছে আমি কিবা কি বুলি কয় ভাত।
এতিয়া ভাত বনাই আছা।
অঁ' কি ভাত বুলি কয় এইটো তাতে মানে এ কিবা কি বুলি, শুনা পাইছোঁ এতিয়া।
উমঁ'।
অঁ' আমি ভাত বনাই আছোঁ।
অঁ' এইটোতো শুনা পাইছো আৰু কিবা কৈ আছিলে নহয় কিবা ভাত বুলি। তো, কি কৈছিলা বুলি সুধি আছোঁ।
অঁ' কি ভাত বুলি কয় এইটো কিবা মানে কি বুলি কয় এইটো কিবা ৰাইচ বুলি কয় না কি মানে অলপ গাম নিচিনা।
কি?
আঠা, আঠা আঠা যে কিবা ৰাইচ থাকে নহয়।
ষ্টিকি ৰাইচ।
অঁহ' ই বনাই আছিল। সিচকে ক'ত পৰা লৈ আ
কোনে আনিছে কৈছোঁ? হেল্ল'।
উম, হম।
হেল্ল'। হেল্ল'। হেল্ল'। উম।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
অ'।
হেল্ল'। উম।
হেল্ল' হেল্ল', মই শুনা পাই আছোঁ, মোৰ কিবা, শুনছা?
শুনা পাই আছা যদি কিয় ৰেচপন্ঞ্চ দিয়া নাই, ৰেচপন্ঞ্চটো হেল্ল'। হেল্ল'।
মোৰ দাটাটো কিবা শেষ হ'ল নাই ইয়াৰ, ইয়াৰ কাৰণে মই আছো, হেল্ল'।
শুনা পাইছা নে নাই এইটো ক 'না, হটস্পট লৈ আছো নে নাই, কি কৰি আছ, মই সোধায় নাই।
অ', এতিয়া শুনা পাইছো।
কাম কৰি আছে ন কৰা
হয়তো, মানে ওপৰত দিয়াৰ কাৰণে নেটৱৰ্কতটো এতিয়া নাই, কৰা নাই। এতিয়া এনেই আছো। তুমি ন' কি কৰি আছা তুমি?
এনেই বহি আছোঁ।
ৰুমতে আছে ন?
উম। ঘৰৰ পৰা আনিছিলে নে, নে মাৰ্কেটৰ পৰা আনিছিলে?
ঘৰ পৰা আনিছিলে হিচকায়, এই তেতিয়া খৰছিল না এ লৈ আনিছিলে। সেহেন্তৰ মায়ে মানে অলপ দিছিল বোলে
উম।
এক কেজিমান হ'ব চাগে।
উম।
এতিয়া বনাই আছে এইটো। আৰু।
কিবা পাছত চাহ খোৱাৰ টাইম না, আহিলে শুনিছা? উম। হেল্ল'। হেল্ল'।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
বহুত
হেল্ল'।
নহয়, এতিয়া নেটৱৰ্কৰ কাৰণে।
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'। শুনিছা, হেল্ল'।
মই, শুনা পাইছোঁ। শুনা পোৱা নাই নেকি?
হেল্ল'।
মই শুনা-শুনা পাই আছোঁ। হেল্ল'। মই শুনা পাই আছো। মোৰ মাতটো শুনা পাইছনে নাই?
পাইছোঁ এতিয়া।
অহ,
তুমি যেতিয়া চাহ খাব আহিবা না চাইলড হেল্ডৰ ড্ৰাক বুক লিখিছে না এইটো আনিদে চোন।
অহ, পাছত লৈ যাম ৰহ। চাহ খাবৰ টাইমতে লৈ যাম।
উম।
আমাৰ কিমান দিছিলি, চাইনে হা!
ছয়টাৰ আগত আহিবি চাৰে ছয়টা আমি ফোন জমা দিব লাগিব, সেইকাৰণে ছয়টাৰ আগত আহিবি।
ছয়টা আগত?
শুনিছা?
এতিয়া কিমান হ'ল টাইম?
এতিয়াতো হোৱা নাই। এতিয়াতো নাই, পাছত কথা কৈ আছো মই। ছয়টাৰ আগত আহিলে হৈ গ'ল।
সেইটোয়ে কৈছো মই, এতিয়া কিমান টাইম হৈ গ'ল বুলি সুধ
এতিয়া পাঁচটাহে হৈছে, পাঁচটা।
হ'ব দে পাছত লৈ যাম। মানে মোৰ ফাইলতে আছে না, এইটো পাছত, এতিয়া বিচাৰিব লাগিব বিচাৰিখিনিয়ে ৰাখিবা লাগিব।
উম
আমাকে ফাইল আছে এটাৰ ভিতৰ, ভিতৰতে আছে।
নটা।
নটাই আমাৰটো কিমান দিছিল এই দোস্ত পাৰাৰ আছিলছিল নেকি?
ওম।
আৰু কিবা এমিচনৰতো-
মেডিচিন মিলিব নে নাই মেডিচিন কেইটা মিলিব না নাই।
মিলিব চেমে দি থাকিব
চেমো দি থাকি মানে ক'ব নোৱাৰো নহয়। দুটা তিনটা মানতো মিলিব পাৰে হ'লেও কিছুমান নিমিলিবও পাৰে।
চাব লাগব পাচত।
উম।
মনত আছে কি কি দিছিলি তেহেঁতক?
ছেফট্ৰিয়াজন এজিষ্ট্ৰমাইচিন পেৰাচিটামল আৰু কি কি আছে পাহৰিলো।
আছে চাগে এইবিলাকতো আছে, এৰিথ্ৰ' মেচিন পেৰাচটামল এইবিলাকতো আছে। আৰু এমি এমিচনটো লিখিছে ন?
এমিচন এইকেইটা হ'ল।
অ চেণ্ড ওলাই কি জান এইটো
হুম?
চাইন ল'লাই কিজানি, এইবিলাকতো
উম।
কিমান পাইছে?
সি কিমান পাইছে?
ছাইনটো দিছেই, কিন্তু, কিমান মাৰ্ক পাইছে? কিমান দিছে? এইটো কৈছোঁ মই।
পাহৰিলো ইমান টাইম হল এইকেইটা।
আৰু কি কি লাগে মাট্ৰ এইটোৱে লাগে না আৰু কিবা লাগে?
নালাগে খালী এইটো দিলে হৈ গ'ল।
তোমাৰ গা বেয়া বুলি হে, এনে কেনেকুৱা এতিয়া?
ভালেই আৰু এতিয়া।
শুব মন গৈ আছে, শুলেও হ'লেও, শুলেও কম্ফৰ্টেবল নাপায়। বহিব মন যাব শুলে, আৰু বহিলে শুব মন যাব।
এতিয়া কি বহি আছিল না শুই আছিলি তুমি?
বহি আছো। মই বেলেগ ৰুমত আছোঁ। নাই, মই বেলেগ ৰুমত আছোঁ।
অকলে না কোনোবা আছে আৰু লগত?
উম
কোনোবা আছে না অকলে আছে?
অ।
অকলে।
অ, অকলে আছো।
ভালে। আহ তহতেটো এতিয়া যাবাই লাগব আৰু তলত।
উম, এইকাৰণে হোৱা নাই মানে হুলে টোপনি মাৰিব মন যাব ন।
অ', তেতিয়াও হৈছে, তুমিতো
হ'লেও কালি ৰাতি দেৰিকে শুইছিলো নহয়। টোপনিয়ে যোৱা নাই এতিয়ালৈকে।
মোৰো এনেকুৱা হৈ আছিলে এতিয়ালৈকে আছো। মই হোৱাই নাই তাত তেতিয়াও হোৱা নাই এতিয়াও হোৱা নাই শুম বুলিতো ভাবিছো।
উম হ'ব দে মই ৰুমত যাওঁ।
অ' অ' দে।